হেল্ল'
অ
অ শুনি পাইছেনে আপুনি
অ অ পাইছো দে
অ অ ঠিকে আছে তেনেহ'লে আজি আমি এটা টপিক লৈ কথা পাতিম আৰু ন টপিকটো হৈছে ফিটনেছৰ ওপৰত আমি কেনেকুৱা ফিটনেছ ৰাখিব লাগে আমাৰ হেল্থৰ কাৰণে কেনেকুৱা কি কৰিব লাগে সেইটো আপুনি অলপমান যি জানে সেইটো কৈ দিব আৰু
হয় হয় নিশ্চয় কব পাৰিম মানে ফিটনেচ কব গ মানে আমি ফাৰ্ষ্ট অফ অল আমি চাব লাগিব মানে খাৱাতো চাব লাগিব আৰু না মানে মেন টু হ'ৰ খাৱা খাৱাৰ খাৱাই মেন আৰু না আপুনি যদি বেছি খাৰ বা বেছি ৰাসায়নৰে কি কয়তটো আঞ্জা দি কিবা কিবি খালি মানে না বেছি মানে বমাৰ হ'বা চানস থাকে আৰু না ইয়াৰ কাৰণে আমি নিজকে ফিটনেছ ৰাখিবৰ কাৰণে বা মানুহে নিজৰ মানে ফিটনেচটো মেইনটেইন কৰিব কাৰণে মানে খাৱটো খাৱা ৰুটিনটোটো চেঞ্জ কৰিবা লাগে আৰু না মানে ভাল খাদ্য খাব লাগে যেনিবা ম কম খাৱাত খাৱোৱাৰ পৰা কম যে আমি ফল মূল খাবা লাগে যেনে ভিটামিন খ কাৰণে আপ আপেল বা আঙুৰ বা কল এইগিলা খাবা লাগে আৰু না এতিয়া মানে আমাৰ মানে দেহা কাৰণে মানে যথেষ্ট কি কয় এইটো ভিটামিনটো পায় আৰু না তেতিয়াহে মানে আমাৰ ফিটনেচটো থাকিব আৰু না যি মানুহৰ গ্লয়িং গ্ল' কৰে যি ফেচ ক্িলাছ ছালমাইবা কি মানুহৰ কি ফেচ গিলাো চিকৰ পৰে না এইগিলা নাইকিয়া হৈ যাব আৰু না ইয়াৰ কাৰণে মানে যথেষ্ট মানে ভিটামিন থকা ফল মূল বা কাৰ্বহাইড্ৰেট থাক কাৰ্বহাইড্ৰেট বা ফাট চাত খাব লাগে মানে হাল ভাত আৰু না যেনিবা ভাদৰ লগত আ দালি আৰু বেছি মানে তেল খাবা নাগে আৰু না ইটো কিবা ল কিবা কৰিব লাগে কেডালটো পোৱাব লাগে আৰু না তেতিয়া মানে ভাল হয় তাৰপিছত আৰু ক'ৰবাত গিলি আমি মানে ফিটনেছ ৰাখিবৰ কাৰণে মানে আমি কি কয় এইটোক, আ পুৱাত ৰানিং ক'ৰবা লাগে না আৰু ফুটবল ফুটবল বা কাবাডী বা ক্ৰিকেট খেলবা লাগে আৰু বা পোৱাত উঠি কিনে আমি এক গিলাচ পানী খাব লাগে, তেতিয়া মানে ভাল হয় আৰু ন মানে গেষ্টিক- চেষ্টিক থাকিলে মানে এইগিলাওঁ চাফা হৈ যায়। তাৰ পিছত তাৰপিছত ৰেগুলাৰ ৰাণিং আৰু জিম। জিম কৰিবা লাগে। মানে টাইমতে টাইম ৰুটিন বনাই পেলাই যে পুৱাৰ পুৱাৰ বা ছয়টা জিম জিমত যা, জিমত যাই ফেলে ভাটি বেলাত ৰানিংত যা। বা এক দিনত বা পাঁচ কিলোমিটাৰ বা তিন কিলোমিটাৰ ৰাণিং ডেইলি কভাৰ কৰিবা লাগে, তেতিয়া মানে ফিটনেছ থাকিব আৰু না। আৰু আৰু আৰু ক'বা গেলি মানে কি কয় এইটো মই আগতে কৈছো, খাৱটো মেইন আৰু ন, আৰু তাৰপিছত আৰু ৰানিং একলি আৰু
কি কয় এইটো মানে মাজে মাজে ডাক্তৰত যাই পেলে চেকআপ কৰিবা লাগে, আৰু না কি বেমাৰ আছে কি বেমাৰ মাৰ নাই আৰ নাই ইাৰ কাৰণে মানে, চবকে মানে মেইনটেইন মেইনটেইন কৰিব লাগে আৰু না। হাৱাৰ পৰা এক্সাৰচাইজ কৰা আৰু বেমাৰ - চেমাৰ চাব পৰা, এইগিলা মানে মেইনটেইন কৰিলে মানে এটা মানুহটো পুৰা ফিটনেছ হ'ব আৰু না।
এইটোৱে আৰু না আপুনি কিবা ক'ব নেকি ইয়াৰ বিষয়ে?
অঁ, ঠিকে কৈছে আপুনি, আমি যদি ফিটনেছত থাকিব লাগে, খাৱটো
হেল্ল', হেল্ল',
অঁ হেল্ল' শুনি পাইছেনে?
হেল্ল',
অঁ হেল্ল' শুনিছেনে আপুনি?
অঁ শুনিছোঁ কৈ থাক শুনিছোঁ দে।
অঁ অঁ এইটো কৈছিলোঁ মানে মই খোৱাটোৱে মেইন আৰু। নো সেইটোৱে কৈছিলোঁ, ময়ো ভাল ভাল খাব লাগে আৰু আমি মাছ বা কিবা কি কয় এইটো সেইবিলাকতো, মানে মাছটোতো ল কিন্তু সেইটো বিটবিলাকতটো অলপমান কমকে খাব লাগে আৰু। এইটো গাহৰি মাংস ইবিলাকতো বহুত এ ক তাক তেল থাকে ন? তেল থকা বস্তুটো অলপমান কমকৈ ল'লো। ভাল আৰু দেহাত আমাৰ। আৰু পুৱাতে উঠি মানে চবতকে মানে ফা্ষষ্টটৰ না। পুৱাতে মানে ভালকৈ পানী খাব লাগে আৰু মানুহটো। তেতিয়াহ'লে খাৱাবিলাক কি জাম কিবা কিবি থাকে না ৰাতিত খাওঁবিলাকো মানে মানে ভালকে হেৰি হৈছে। অঁ, এইটো ভাবোঁ আৰু এক্সাৰচাইজবিলাকতো মানে কৰিব লাগে আৰু মানুহবিলাক। মৰ্ণিঙত বা ইভিনিং টাইমত। কিন্তু বহুতেই নকৰে আৰু মাত্ৰ মানে কি হৈছে আমাৰ মানুহবিলাক
উম।
কিছুমান থাকে অফিচত যাব লাগা, যায় খাই তাৰপিছত শুই তাৰপিছত সিহঁতৰ এক্সাৰচাইজ নাই। মৰ্ণিঙত যেনিবা ইহঁতে ৱাকো নকৰে সেইকাৰণে ইহঁতৰ মানে বেমাৰ চেমাৰ কিবা এনেকা থাকে আৰু। কিন্তু যদি আমি ফিটনেছত থাকে, বেমাৰ কিবাকিবি টো মানে কমকে হয়, আৰু এনেকা মই ভাবোঁ। আৰু ক'ব আপুনি?
অ', অ', ক'ব পাৰিম এ, যেনে আপুনি যে কৈছে যে মাছ মাংস অ', মাছ মাংসও লা গে ফিটনেচ কাৰণে কিন্তু বেছি খাবা নাংগে আৰু না। যেনে আগতে আপুনি কৈছে গাহৰি মাংস, গাহৰি মাংসে যোনে ফিটনেচ কিবা কৰে আৰু না মেইনটেইন কৰে, এইগিলাক খাবাই নাংগে মান-মান
বিকজ কিবা এই কি কয়তো মানে এতিয়া চৰ্বি আছে না মানে বেছি তেল থাকে আৰু গাহৰি খালে মানুহটো কিবা হয়, গাধা হয়, আৰু না যেনে গাহৰিটো শুই থাকে আৰু মানে গাহৰিগিলাও বেছি কিবা বয়াৰ না ফিটনেছ কিবা কৰ-কৰবা কাৰণে মেইনটেইন কৰবা কাৰণে আৰু না। আৰু তাৰপিছত আমাৰ কি কয় এইটো প্ৰ'টিন লাগে মানুহক প্ৰ'টিন। বা আমি পনীৰ বা গাখীৰ খাই এই মানে প্ৰ'টিনটো পোৱা যায় আৰু না আৰু মই আগতে কৈছিল আৰু আপুনি কৈছিল যে কাৰবা মানে অফিচ চফিচত কি কয় এইটো কাম কৰে এইগিলা মানে এক্সাৰচাইজ নোহোৱাৰ কাৰণে মানে পেটগিলা ডাঙৰ হৈ আছে ন মানে এই মানুহ মানে ফিট নহ য় আৰু না। মানে ফিট নহ'লে মানে কি কয় মানে আমি কি ক'ম আৰু এইটো কি কয় মানে বেমাৰ হোৱা চান্সটো বাঢ়েই আৰু না, মানে আপুনি যি হওঁক কাম নকৰোঁ হয়, মানে অফিচ বা ঘৰতে হওঁক না কিবা জেগাতে হওঁক মানে ফিটনেচটো মেইনটেইন কৰবা লাগে আৰু না, মোৰ ম-মতে আৰু না। সদায় মানে ডেইলি এক্সাৰচাইজ কৰবা লাগে। টাইম নাপালেওঁ মানে টাইম ওলাবা লাগে আৰু ফিটনেছৰ কাৰণে। নহ'লে আমাৰ কিবা কি কয়তো পেটগিলা বা আমাৰ দেহাগিলা মানে বডীটো বাঢ়ি যায় আৰু বেছি ৱেট হ'লেতো আমাৰ ডিষ্টাৰ্ব হয়। মানে আৰু না, বেমাৰ হোৱা চেন্সটো থাকে। ইয়াৰ কাৰণে মানে ৱেটগিলাও মেইনটেইন কৰিব লাগে আৰু না মোৰ মতে।
হয়, এইটো ময়ো ভাব মানে চবেতো কি কয়তো জিমত যাবা নোৱাৰে ন! তথা পি মানে মৰ্ণিঙতো ইহঁতে উঠি অলপমান খোজকাঢ়ে যদি ন! বহুত মানে ইহঁত ভাল হয় আৰু ন, বহুত বেমাৰবিলাকতো ভাল হৈ যায়। খোজকাঢ়িলে আৰু কি কয় সেইটো মৰ্ণিংত যে ফ্ৰেছ বতাহ আহে ন! এইটো ল'বা লাগে আৰু মানুহটো, আমাৰ হেল্থৰ কাৰণে বহুত বেছিকৈ অক্সিজেনছ পায়, সেইবিলাকতো মানে ল'ব লাগে আৰু আজিকালি কি হৈছে মানুহবিলাক মৰ্ণিঙত মানে জলদি ন থে ন সেইটোও এটা প্ৰব্লেম হৈ আছে জল্দি উঠিব লাগে আমাৰ ফিটনেছটোও থাকে ভাল পানী খাব লাগে এনেকুৱা কৰিলে মানে চিম্পলকে মানে মেইনটেইন কৰা যায় আৰু এইটো মই ভাবোঁ মইতো মইও আৰু কিবা কৰি আছো আৰু এতিয়া মৰ্ণিঙত উঠিবলৈ সাতটামান হৈ যায় মোৰো টো মানে পাঁচটা বা ছয়টাত লগি উঠিলে ভাল আৰু ন
হয় হয় হয়
আপুনি কেনেকুৱা ফিটনেচটো মেইনটেইন কৰে অলপমান কৈ দিব
অ মইও মানে ছয়টামান বজাত উঠি আৰু না তাৰপিছত মই ৱাক কৰিব যাওঁ আৰু না এনে মই ৱাক কৰে আৰু না নোদৌৰে তাৰপিছত মই ঘৰত আহি পেলাই পানী খাম একগিলাচ তাৰপিছত অলপ ভাত খাই কেনে পেলে আৰু গধূলি চাৰিটামান বজাত মই জিমতে নাযায় মই ঘৰতে এটা মই লোকেল কি কয় ইনষ্ট্ৰুমেণ্টবিলাক বনোই লৈছে আৰু নিজে মানে এক্সাৰচাইজ কৰাই হয় গা পা ধুই পেলাই মানে দোকানত যাম যাই পেলাই মই গাখীৰ গাখীৰ কিন না পনীৰ বা আপেল পানিৰ আৰু না সদায় খাই থাকো আৰু
ডেইলী খাই থাকো আৰু না এনেকা মই মোৰ নিজৰ ফিটনেচটো মেইনটেইন কৰি আছোঁ আৰু না টাইম পালি কিতাপ হা
আমি প্ৰটিনটো ভালকৈ ল'ব লাগে আৰু ন
হয় হয় হয়
আপুনি ভালেই কৰি আছে মোৰ হে হোৱা নাই ফিটনেছটো
নহলে গধূলি মানে ফিল্ডত কিবা ৰানিং কৰিব পাৰবো আৰু না আপোনাৰো ফিটনেচ
পোৱাত উঠি মইও মানে চবতকৈ মানে ফাৰ্ষ্টত পানীটো লয় আৰু অঁ ঠিকে আছে আমাৰ টাইম হৈছে ন
ফিটনেছৰ বাবে এতিয়া আমাৰ সময় হৈছে পিছত ত আৰু ফিটনেছৰ বাবে আৰু কথা পাতিম আৰু না ধন্যবাদ থাকিল
ধন্যবাদ